অ এ এইফালে আহিছিলো
কলে
বিয়া খাবলৈ আহিছো
কত আছিলে অ বিয়া
গাঁৱতে মানে অলপ সোমাব লাগে আৰু আমাৰ লগতে লাগি থকা গাওঁ
অ অ এদিন যে বিয়া মাতিবলে আহিছিলে সেয়াই নেকি বাৰু আইটা এজনি আহিছিলে নি বাও
আহ উম আইতা এজনী আহিছিলে
আজি আছিলে ন বিয়া মই আকৌ ইটো শুকুবাৰে বুলি ভাবি আছো
অ তই নগলী
নগ না নগলো ক'ত তই ফোন এটা কৰিব পাৰিলি হেতেন মোলে
কি হ'ল মোৰ যোৱাৰ প্লেন নাছিলে হা তাৰ পিছত গৰমো কেনেকুৱা আজি মানে পিছবেলাই কি হ'ল লাইনটো কাটি দিলে মই বোলো নাযাওঁ চাগে তৌ মাহঁতে কলে বৌহতো ওলালে বোলে ওলোৱা ক কিনো কৰিবা ঘৰতে থকা নিচিনা হয় ত বোলো ব'লা এনেকে ওলাই অহা হ'ল সেইকাৰণে তোক কোৱাই নহল
অ মই বোলো কবি চাগে কবি মানে কি আৰু এনেই ফোন এটা কৰ যে সদায়
অ
আজি আজি নেজানো ন নহলে মই নিজে হলো কৰিলোহেঁতেন তোলে ফোন তাৰ পিছত কি কি খালি
তাত যে খানা ভালে দিছিলে দেই উম বফে হেৰি পোলাও দিছিলে
উম
প্লেন ৰাইচ মাটন পনীৰ তাৰপিছ অ ত তাৰপিছত ৰঙালাও ফ্ৰাই এক মিনিট ৰবা দেই
তাৰপিছত
তিনটামান চাটনি আছিলে
অঁ
নেমু তাৰপিছত লালমোহন তাৰপিছত তলৰ এখন ভাজি আছিলে
আহঁ
সেইয়াই আৰু
অঁ গৰমত যে আৰু যে মই যে নগলো ভালেই হ'লটো ঘৰতো ইমান গৰম ঘৰত থাকিলো একেই গৰম বাহিৰলে ওলাই গলো গৰম বে তাতকে বেছিকে লাগে ওলাই মেলি যাবলৈ মানে
সেইটো উম সেইটো হয় কিন্তু কিমান আৰু ধৰা ঘৰত সোমাই থাকিম আৰু মানে কি হয় আইতাজনী নগ'লে বেয়া পালেহেতেন মানে মাতি ন
অঁ অঁ তহতঁক তহতঁক তহতঁক তহতঁক। তহঁতৰ লগত চাগে হেৰি নহয় ভালো চাগে মানুহ ঘৰ
ভাল ভাল অঁ
আমি আকৌ ভাবিলো অহা শুকোবাই বুলি নগলো উম অঁ শান্তি বিয়া নেকি
কইনাজনী বৰ ধুনীয়া ধুনীয়া মেকআপ কৰিছে চুলি খিনি এনেকে বেনী কোঠাৰ নিচিনাকে দীঘলকে হেৰি কৰি দিছে ভাল লাগিছে দেখিবলৈ খালি তাৰ অকমান ক্ষিণালে হেৰিত তই চাগে দেখিছে তাই
অঁ যা পাই মাহঁতক কলে মানে গম পাম কোনজনে ছোৱালী
অঁ চাগে পাহৰিলি তহঁতি
উম বাকী এতিয়া আহ প পালি কিনে আহি আছ
মই ৰাস্তাতে আছো দেই
অঁ অঁ হয় নেকি
অঁ গৰম বোলো কেনেকোৱা পাইছ
গৰম বহুত গৰম দেই
হেৰি দিনটোত বোলো তিনিবাৰ চাৰিবাৰ গা ধুব লগগীয়া কৰি দিছে
সেইটো তই ইমান গম কেলে দিছে ব
হ'বই আৰু এতিয়া আগষ্ট মা যে জুলাই আগষ্ট এইকেইদনা হেৰি গৰম পৰে আৰু
উম তাকে ত ভাগৰি গৈছো খোজ কাঢ়ি কাঢ়ি
তাকে নহয় মানে কি গম পা খোজ কাঢ়ি দিছো যে পেটটো চিকুত মাৰি ধৰিছে মানে তাকে অলপ
খাই কেনে লগালক খাই কেনে লগাল হাঁহ হল চাগে
তাকে তাকে সেয়াই আৰু
অঁ বাকী ক খবৰ খাতি ক
বাকী এনে খবৰটো ভালেই বাৰু কিন্তু সেই গৰমে মানে খবৰ ৰবৰ
আহ পিন্ধি গৈছ তই
ম কুৰ্তি চেট এটা পিন্ধি আহিছো এই গৰম ঘৰত কি জাননে এই কাপোৰ বোৰ পিন্ধিবলৈ বৰ দিগদাৰ নহয় একদম কি পিন্ধো নিচিনা লাগে মানে
উম
চুইজাযোৰ পিন্ধিবলৈ গম উঠে মেখেল চাদৰ কথা এটা ভাবিবই নোৱাৰো
অ সেইটোৱেত
ঘৰত মানে যিটো সেই কাপোৰ পিন্ধাৰ নিচিনা হয় নহয় কৰবাত যাবলে মানে কি হয় সেই কাপোৰ পিন্ধিব লাগে মানে হেই নাযাওঁ যেন ঘৰতে থাকোঁ।
অ সেই সেনে অ সেনেকুৱা।
এতিয়া মানে কি হৈছে একদম ইম্পৰ্টেন্ট কাম এটা হলেহে মানে ধৰ মই টাউনলে ওলাই যাও এনেই মানে ঘৰে যিমান পাৰো উম এক মিনিট ৰবাচোন দে এক মিনিট ৰবা। অ
অ কোৱা।
বাকী মাহতৰ ভাল ন?
হা ভাল ভাল আছে দেই ভালে। তহতৰ?
আছে ভালেই দিয়া মোৰ মাৰ লগতে গৈছিলো আহে তাকে আহি আছে পিছত
অ অ কিহত গলি খোজকাঢ়ি নে?
নাই ওচৰতে খোজকাঢ়ি নহয় নহয় যাওঁতে আমি টোকটোকি খনত গৈছো।
অহ
আহোতে সে খোজকঢ়ি আহিলো। আৰু ওচৰে বেছি কন নহয় যাওঁতে অকন গাঁৱৰ ভিত ভিতৰে দি গ'লো যে অকণ দূৰ হৈছিলে।
সেইটো কথা ন। তাৰপিছত হেৰি এইটো কি? কালি কালি গৰমেই দিব চাগে ন কালিও?
দেখুৱাই আছেচোন ৰ'দেই দেখুৱাই আছে।
তাকে গৰম পৰিছে বহুত গৰম পৰিছে দেই সঁচাকে। কে অ আৰু বৰষুণ এজাক বৰষুণ দি দিলে মানে আৰু গোপ গোপনি উঠি যায় ন আৰু গৰম উঠে আৰু ৰাতি লাইন ইমান কাটে আমাৰ এইফালে তহঁতৰ সেইফালে কাট
কাটে কাটে এইটো মানে কি হ'ল এ কাৰেণ্ট মানে সেই গৰম দিনত মানে এইটো মানে কি ক'ম আগৰ দিনৰ পৰা চলিয়ে আহিছে আৰু গ ঠাণ্ডা দিনকেইটাত কাৰেণ্ট নাকাটে গৰম দিনত মানে সেই কাৰেণ্টো কাটি থাকে কাটি থাকে না শুবলৈ শান্তি না খাবলে শান্তি। গাটো ধুই আহিবাহে ঘামি জোপ জোপীয়া হয়য়েই।
অ এনেকোৱা আকৈ।
দিনটোত কেইবাৰ গা ধুও নিচিনা মানে ধুইয়ে থকা নিচিনা হয় গাটো ধুই আহিবা কাৰেন্টে নাথাকে খং উঠে নাই বাৰু কোৱাচোন।
বাকী আৰু কওক খবৰ খাতি।
মানে কি হয় এতিয়া গৰমৰ দিনত টেংকীত যদি পানী উঠাই ধৰেে টেংকী পানীবোৰ গৰম হৈ থাকে।
উম
ডাইৰেক্ট টিউবেলৰ নহলে একদম টেপৰ পানী দি যিখিনি ঠাণ্ডা পানী ওলায়
অঁ
তেতিয়া মানে বৰ ভাল লাগে আৰু গাটো ধুই টেংকি পানী তুমি গা ধুব নোৱাৰা। পোৰা গৰম মানে।
এনেও চাগে ফ্ৰীজৰ পানী
ফ্ৰীজৰ পানী খোৱাহে হয় তুমি গা ধুব নোৱাৰা নহয় ফ্ৰীজৰ
অ সেইটো হয় নহয় নহয় অকনমান মানে ক'বাৰ পৰা আহি কিনে অকণমান ঠাণ্ডা পানী মই খাব ভাল লাগে দিয়াচোন আমাৰ ফ্ৰীজ এটা আছিলে বেয়া হল আকৌ ল'ব লগীয়া কথা আছে। তাকে কি হয়? কি নহয় অ।
অ ফোন এটা আহি আছিলে পাই। তোমাৰ ভন্টি নেকি? মোক ফোন কৰিছিলে।
অ
তোমাৰ ভন্টিয়ে ফোন কৰি আছে তুমি চোৱাচোন এবাৰ কলটো নহলে।
হেল্ল' এই নহ'লে পিছত কৰিম হেৰি। তুমি যে আথনি কাম এটা কথা কৈছিলা যে কামটো।
কামটো মই এতিয়া কৰি আছো দেই।
উম হু
হেৰি তুমি কিবা কৰি আছ নে এতিয়া।
মই হেৰি এতিয়া জুলাইত ঘৰতে আছো। তাকে তুমি এই কামটো। কলে কলে মানে মানে আইডিয়াটো পালে মানে মই যদি কৰিব পাৰো সময়টো মিলে। কৰিলোতেন আৰু।
মই চোৱা মানে তোমাক মই ঠিক ডাইৰেক্ট ক'ব নোৱাৰো যে এইটোৱে কাম। মানে হা কিন্তু কামটো হ অনলাইনৰ।
অ
অনলাইন মানে কি হয় অনলাইনত মানে। কামবোৰ কাৰেকশ্যন কৰা নিছিনা হয় আৰু কামবোৰ।
উম
হেৰি মানে এটা ভইচ কল নিচিনাকে আহে মানে কনভাৰ্চ হৈ মানে।
উম
দুটা পক্ষ ধৰা এটা টপিকতত কনভাৰ্চচন কৰি থাকে সেইখিনি। ধৰা আমি অলপ লিখা মেলা কৰিব লাগে মানে।
আচ্ছা আচ্ছা।
উম তোমাৰ ডাইৰেক্ট ক'ব নোৱাৰিম তুমি যদি অফিচলৈ আহা দেন তুমি এবাৰ চাই লব পাৰিলাহেঁতেন?
অ অ তাকে সময় যদি সুবিধা মিলে
নহলে তুমি এটা কাম কৰিবা হেৰি অফিচলৈকে ওলাবা মোৰ লগত এদিন।
পাৰিম ন।
যদি সময় সুবিধা মিলে তোমাৰ তেন্তে তেন্তে এদিন ওলাবা মোৰ লগত।
অ অ সেইটোৱে কৰি চাব লাগিব?
তেতিয়া ধৰা তুমি মেমক গোটেই ডিটেইলচ। বুজাই দিব যে তোমাৰ সুবিধা হ'ব।
উ অ আচ্ছা। তাকে এনে থকাতকে ন কিবা এটা কৰিলও ন।
অ মানে কি হৈছো আজিকালিতো ধৰা পইচা নহলে নহয় নেকি। হয় নে কোৱাচোন আজিকালি বোলো আজিকালি বোলো -আজিকালি বোলো?
অ অ সেইটয়ে কিবা এটা কৰি থাকিলে মানে নিজৰে কিবা এটা ওলাই থাকে আৰু।
উম হেৰি চোৱাচোন এতিয়া পাঁচ টকা হওক দহ টকা হওক দিবলগীয়া মানুহ আছে জানো। বাৰু কিবা এটা মানে নিজৰ এটা ইনকাম থাকিলে মানে কি হয়গে পইচা টোকে ধৰা খৰচ ফুৰিবলে গাত নালাগে।
অঁ
এতিয়া চাবা হা মই এতিয়া মানে কি হয় ঘৰত পাচ। দ টকা হওক দহ টকাওক খুজিবলৈ বৰ টান পাওঁ। লাগিলে দিবই কিন্তু মানে সেই খুজি যে। কিবা এটা কিনি খাম বা ল'ম সেইটোৱে ধৰা মন নাযায় সেইকাৰণে মানে কি হয়। কিবা এটা মানে সৰু সুৰা ইনকাম যদি হৈ থাকে তেতিয়া একো লোকচান নাই ন।
সেইটোৱে- সেইটোয়ে সেইটো ৰিচাৰ্জটোকে লাগে মাহত কিমান।
অ সেয়াই হেৰি চাৰ্জটোৰ কিমান দাম বঢ়াইছে?
উম অ।
তাকে হেৰি কিবা এটা বোলো অনলাইনত চাওঁচোন আজিকালি চাবলে মন নাযায় যায় নিচিনা সেই পইচাটো বোলো চিন্তা কৰি পিনে, চাই মেলি আকৌ বেগ কৰি থৈ দিওঁ ই থাক
অহ অহ অহ তেন্তে হেৰি এটো কি এক কাম কৰে যাওক মই ওলাম নহলে তোমাৰ লগতে। এতিয়া বস্তুটো বুজি পাম ভালকে ন!
ওলাবা- ওলাবা মই ধৰা শুনিছা নাই?
অ হেল্ল' হ'ব দিয়া। ৰ'বা অলপ পিছত ফোন কৰি আছো ৰ'বা তোমাক, ৰ'বা হা।
অ অ
হেল্ল' অ ঠিক আছে অ
তহত দুজনীয়ে মে কথা পাতি পাতি হেই কৰি আছে